অ' শুনিছ-
অঁ' শুনিছো, তুমি শুনিছা?
অ‌ঁ' শুনি আছো। কোৱা?
কি কৰিছা?
এয়া কি কৰিবা? তোমাৰ কাম অকমান আছিলে, তাকে কৰি আছিলো।
অঁ'। এ মই আজি বোলো গৰম যিহে মাছ খাবলে মন গৈছে।
অঁ'।
তাৰপিছত, তাকে আৰু বনাবলে লৈছো। বনাবলে মানে পাচলি- কাটি আছোঁ আৰু।
গ'ম পাই আছো। বাকী মাহঁতে-
পাচলি খিনি, কাটি পেলায় থৈ লৈছোঁ। আৰু এতিয়া, থয় লৈ পেলাই বোলো তোমালে ফোন এটা কৰো, ঘপকে মনত পৰিলে, কিনো বা কৰি আছা।
অ', ভালেই কৰিলা আকৌ। মাহঁতে কি কৰিছে?
মা'হঁত আছে।
অ', বাকী মাহঁতৰ, ভাল নহয়?
ভাল ভাল।
গৰম, কেনেকুৱা পাইছা? আমাৰো ঠিকে আছে দেই। গৰম, কেনেকুৱা পাইছা?
এ গৰম নকবা আৰু বুজিছা, গৰমত মানে, থাকিব নোৱাৰা হৈ গৈছোঁ আৰু।
সঁচাকে দেই, ইমান গৰম দিছে। দিনত বৰষুণ এ বেলা, আকৌ এতিয়া গৰম।
বুজিছা?
সঁচাকে, আৰু ইমান গৰম দিছে নহয়।
উম।
বৰষুণ দিলে, বৰষুণতটো অকনমান ভালকে এযাক দিবও লাগে, ঠাণ্ডাতো অকমান পেলাব লাগে, নাই।
আকৌ বৰষুণ দিয়ে কেতিয়া, এই ৰাতি খনে, ৰাতিখনহে।
অ', ৰাতিপুৱা হে দিয়ে।
ৰাতিপুৱা তাৰপিছত, ৰ'দ দিয়ে। আৰু ৰ'দ নিদিলেঁও, গুপ গুপীয়া গৰম মাৰি থাকেনে নাই?
উম, গুপগুপীয়া গৰম এটা, বৰ অশান্তি পাইছোঁ আৰু দেই। ক'তো যে যাবলৈ মন নোযোৱা হৈছে, ওলাই পেলাই।
তাকে, আজি মানে আমাৰ ঘৰলে, ভাইটি এটা আহিছে।
অ', অ',।
অ', তাৰ অকণ, গা বেয়া।
উম, উম।
তাৰপিছত আহিছে আৰু, এতিয়ানো কি বনাব, তাৰপিছত আৰু মায়ে মোক ক'লে, মাছকে বনাবি বুলি। মই মানে, পাচলি খিনি কাটি পেলাই, মাক দি থয় আহিছো।
গম পাইছো অ'।
তাৰপিছত আৰু, মায়ে বনাব আৰু।
উম, উম।
কাৰণ এই গৰমত, মাংস খাবলৈ মন নাযায় নহয়।
মন নাযায়, মন নাযায়। নোৱাৰ দেই, গৰমত মাংস খাবলৈ। উম',।
আৰু মই গাইকে বনাই বনাই পেলাইওঁ বাকী খিনি বাৰু মায়ে যি কৰে কৰিব, কিন্তু মই বনাই পেলাই হলেওঁ বা কিবা কিবি কৰি দিলেওঁ মই লাষ্টত গা ধুবগে লাগে, গা নোধোৱাকে মই একো কৰিব নোৱাৰো।
এ' নোৱাৰি দেই আৰু ভাতকেইটা যে খোৱাৰ পাছত যে আৰু তুমি ভাত খোৱাৰ পাছত গা নোধোৱাকে যে শুব নোৱাৰি দেই।
নোৱাৰি নোৱাৰি যিটো কণ্ডিচন হৈছে ইচ ৰাম ভালটোৱে কৈছা।
সঁচাকে শান্তি নাই আকৌ।
মই যে দুপৰীয়া ৰেষ্ট লৈয়ো উঠিও মই গা ধুমগে দেই। সঁচাকে অ' আৰু এতিয়া আমাৰ মোৰ যে ভালে, কিছুমান যে ঘামচি উঠে সেই মানুহ বোৰৰ বা কি অৱস্থা হৈছে‌? মোৰ যে সেইটো প্ৰ প্ৰব্লেম নাই কাৰণে বাচিছো।
হাঁ?
মো বোলো ঘামূচি- এই প্ৰব্লেমটো এই প্ৰব্লেমটো যে নাই সেইকাৰণে বোলো বাচিছো আৰু দেই।
মানে এইটো মোৰো নাই।
সঁচাকে দেই সেইটো বৰ বেয়া তিতা কেঁহা বস্তু, মোৰো নাই দেই- টো ভগৱানে কৰা আমাৰ ঘৰত মানে সেই বস্তু- টো নাইয়েই, নাই দেই সেইটো বস্তু বৰ বেয়া বস্তু।
আমাৰ আছে, আমাৰ ভাইটিৰ আছে। মোৰ নাই।
আমাৰ আকৌ ভগৱানে কয়, আমাৰ ঘৰত কাৰো নাই দেই।
মই আকৌ এইবোৰ ভাল নাপাওঁ দেই, মোৰো ভয় লাগে। মোৰ নিজৰে ভয় লাগে বেলেগ কি কবা।
ঘামূচিভো বস্তুতো মোৰ বেলেগ ভয় লাগে দেই আ মোৰ একদম ভগৱানে কৰাত- টোৱে নাই আৰু।
অঁ'।
তাৰ পিছত মাছ, তাকে মাছ কি দি বনাইছা?
মাছ এই হেৰি তিয়ঁ দি।
তিয়ঁহ তিয়ঁহ, ভালা লাগে তিয়ঁহ দি পেলে।
তিয়ঁহ নেমু চেপি।
উম' ঠিকে আছে ঠিকে আছে। গৰম দিন গৰম দিন কেইটাত এনেওঁ তিয়ঁহ চিয়ঁহ বিলাকে ভাল লাগে, উম।
অঁ' তিঁ ভেন্দি আছে।
উম' উম'।
ভেন্দি দি কিবা এটা কৰো, ভেন্দি আৰু কি আছিলে? ভেন্দি কুন্দুলি এনেকে আছে, এতিয়া নেমু চেপি যেতিয়া তিয়হ দি পেলাই বনাবই আকৌ। কুন্দুলীতো অকমান টেঙা যে।
ভেন্দিটো দৈ দি বনাব পাৰা। ভেন্দিটো দৈ দি বনাব পাৰা, নহলে মছলা দি- পেলাই ফ্ৰাই কৰিব পাৰা একদম টুকুৰা-টুকুৰ কৰি।
তাৰপিছত ভাতকেৰেলা আছে। ৰঙলাও আছে তাকে চাই ল'ব, মায়ে বনাই বনাব ভাজি মই খালি এইটো দায়িত্বত আছো আও।
গম পাইছোঁ।
মই বেলেগ দ্বায়িত্বত নাই আৰু।
তাকে, উম', উম', সেইটোয়ে ঠিক।
সেইটো কাৰণে মই আজি অঁ।
চানা দাইলকণে ভাল লাগে। আমাৰ আজি নিৰামিষ চাগে দেই মা।
তোমালোকৰ-
তেনেকে চাগে তোমাৰ মচুৰ দাইলত- কচুত টেঙাকে তোমাৰ-
সান্দি পেলাই।
আঞ্জা থাকে ভাল লাগে ন, মচুৰ দাইলত সেই আমাৰ যেনিবা- নিমখত দি থ, এ নাই নাই আমাৰ সেই জাঠাইহঁতৰ ঘৰৰ পৰা তোমাৰ দিছিলে- তাহাঁতক সেই ওচৰৰ মানুহ এঘৰ- পা দিয়া তাপা বেছি নহয় সেই কেইটামান পক- ছটা মান, প-কেইটামান কেঁচাকে তোমাৰ আচাৰ কৰি
অ,
এই অলপ অলপমান, তাৰপৰা সেই নিমখত দি দাইল খনহে, খাই বিৰাট ভাল লাগে অ,
মই তেনেকে খাই পোৱা নাই দেই। খাব লাগিব।
খাই চাবাচোন বিৰাট ভাল, মানে নিমখত নিদিয়াকে।
অ,
তোমাৰ যে, পেলাই দিব পাৰে আৰু ভাল আৰু বিৰাট ভাল লাগে খাই।
টেষ্টটো ধুনীয়া হয় চাগে ন?
এই বিৰাট টেষ্টি লাগে ভাই আৰু গৰম ভাল লাগে।
ইম, আৰু ইমান মহ হৈছে বুজিছা নে? মহৰ খুন্দাত মানুহ থাকিব নোৱাৰা হৈছে।
এই বাৰিষা দিন কেইটাত যে, মহবোৰ ক'ৰ পৰা ওলাই ক'বই নোৱাৰি।
মোৰো ইমান গৰম লাগে মানে মহ'ৰ খুন্দাত মানে থাকিব নোৱাৰি। ভাল, ইচাদ-বিচাদ কৰি থাকোতেই যায়।
উম,
ৰাতি কিমান গৰম লাগে।
অ, ৰাতি যে আঠুৱা টৰি শুব নোৱাৰা হৈছোঁ দেই।
উ, আঁঠুৱা টৰি নুশুলে মহে বাই পেলাব।
মোৰ আকৌ যেনিবা, মোন ম'হৰ খেলতো মাহঁতৰ ৰুম কেইটাত মানে ম'হৰ খেলতটো আছে। উম,
অ, মই মানে কি কৰিম বুলি আহিছ জানা, মাছে আৰু তিয়হে মই বনালো, মায়ে ভাজি আৰু ভাত। ভাজি আৰু কি বনাই, বনাব আৰু তাৰপিছত হেৰি এইটো কি বুলি কয়, ধুনীয়াকে চাটনি অকণ বনাম। আৰু আচাৰ-চাচাৰ লৈ আৰু টেঙা আচাৰ অকমান লৈ পেলাই আহি খাই দিব। আৰু তাতকে বেছি কৰিবও নালাগে, মই মাকো হাক দি দিছোঁ আৰু দেই।
সেইটোৱেই তেনেকেই ঠিক আছে।
এই গৰমত
তেনেকে ভাল। এই নোৱাৰি, নোৱাৰি, দেই।
উম,
আৰু গৰম দিন কেইটা পৰাপক্ষত, এইবোৰ মাংস-চাংস নোখোৱাই ভাল।
নুখুৱাই ভাল নোখুৱাই ভাল তোমাৰ বেমাৰ হৈ যাব গম পাইছা নে নাই। মোৰ কালি খাই গেছৰ প্ৰবলেম হৈ গল কেনেকুৱা। অশান্তি।
মইয়ো পালো দেই সেইদিনা মাংস খাই। মই যে সেইদিনা গেছৰ, মোৰ যে গা বেয়া হৈ গ'ল মাজত। তোমাৰ সেই গেছৰ পুৰা ৰাতিপুৱাৰ পা ৰাতিলৈকে তোমাৰ পাপা বাৰ্থডে আছিলে।
অঁ।
আৰু ৰাতিপুৱা পৰা ৰাতিলে একদম মইয়ে বনালো তোমাৰ বনাই লাষ্টত খাইহি মোৰ পুৰা গেছে মাৰি পিছদিনাখনৰ পৰা জ্বৰ
এই ধুই মেলি বনাই থাকিলে, গেছটো পিছত খাব নোৱাৰা হৈ যায়।
গোন্ধটো যে সুমাই যাই নাই
সেইখিনিতে, গম পাইছা নাই?
অ' এই আৰু তুমি দেখি থাকিলে। মই যে বিশেষকে আৰু কেঁচা মাংস যে মই ধোৱা মেলা হেই ধুব নোৱাৰো মই জানানে। মই মাংস কেতিয়া তেওঁ নোধো নহয় এই মাংসটো মই কটা না
মই ধুবলৈ অশান্তি পাওঁ কিন্তু উপায় নাই আজি আকৌ মাছ কেটামান বাচি আনিলে, দুটা জেগাৰ পৰা আনিলে। আৰু কেইটামান আকৌ নাবাচাকে আনিলে। আকৌ সেইকেইটা মই বাচিব লগা হৈছে, মোৰ খং উঠি গৈছে একদম।
মই যে সেই মাছ বাচিব - মই আকৌ আগতে মাছ বচিব নাজানো, পেটু সোমাই থাকে। এতিয়া আকৌ মাছ বাচিব জনা হলো এতিয়াহে এইত - এতিয়া যেনিবা পৰা হ'লেও কিন্তু আগতে ময়ো সেই মাছ বাচিব নাজানো পেটু থাকি যায় তিতা তিতা হয়।
কি কবা ডাঙৰ মাছটো যে মই একদম তেনেকে কটাও চাব নোৱাৰোঁ আও এই ধুলে মেলিলেও মই একদম নোৱাৰো, অশান্তি পাওঁ।
অ',
তাৰ পাছত
তাৰ পিছত এতিয়া কি কৰিছা?
এতিয়া কি কৰিবা, এতিয়া বহি পেলাই, এনে তোমাৰ লগতে কথা পাতি আছো আৰু।
অঁ।
তাকে বহুত দিন ফোনো কৰা নাই তুমি উম
তাকে।
তাকেহে।
অ'। নহ সেইখিনি হৈ গ'লে চিন্তা নাই আও বনাই মেলি হৈ গ'লে।
উম তাকে আজৰি বিজৰী হৈ আৰু। উম তাকে তাকে উম
শোওঁতে বহুত টাইম হৈ যায় নহয় গম পাইছা নাই গৰমতে ইমান অশান্তি ঐ গৰমত ৰাতি টোপনি নাহে, ইচাৰ বিচাৰ কৰি থাকিব লাগে
সেই টো হয় হয়।
বৰ অশান্তি লাগে দেই গৰম দিন কেইটাত
বিয়া ন? নহয় মই এইবিলাকত অকণমান যো জা কৰি দিওঁ ন
যোৱা যোৱা কি দিয়াগে যোৱা হ'ব উ‌ কৰিবা কবা দিয়া ঠিক আছে